হেল্ল' হেল্ল' ছাৰ
হ হয় ছাৰ কক।
অ কেনে আছে
অ আছো ভাললে আপুনি কেনে আছে আৰু
আহ ভালে ক'ত আছে এতিয়া
এতিয়াতো ঘৰতে আছো অ ঘৰতে আহি পিনি খোৱালো কৰিলো। কৰি পিনি অলপ হয় হয়।
আপোন আপুনি ফিট দিয়ে নাই
হয় ফিৰি আছো।
অ অলপ ভ্ৰমণৰ বিষয়ৰত। আলোচনা কৰিব লাগে আছিল
হয় কক ছোন
আপুনি ভ্ৰমণ কৰিছে নেকি কথা
হয় ভ্ৰমণ কৰিছোঁ নকৰা নহয় আৰু ভ্ৰমণ কৰিছো সৰু সুৰা ভ্ৰমণ কৰিছে আৰু কৰিব লগা আছে বাৰু
অ কেতিয়া ফোন কৰিছিলা তুমি
মই ভ্ৰমণ কৰিছো ধৰক এবছৰ দুই বছৰতে পঢ়ছো তাৰো আগতোঢিছো পাঁচ বছৰ ছয় বছৰ আগতো পঢ়িছো কি এতিয়া আৰু কৰি দিবলৈ ইচ্ছা আছে আৰু বাৰু কি কম
উ।
ভালালে আমি অসমত অসমত ভ্ৰমণ কৰিলোঁ ৱেষ্ট বেংগলত কৰিলোঁ আৰু বিল্লিত কৰিলো আৰু আপনাৰ। ৰিপিট কৰিলো।
অ আপুনি ব্ৰমণ কৰিছে কেনেকুৱা লাগিছে ক'ত ক'ত ভ্ৰমণ কৰিছে কওকচোন অলপ মান।
হয় ভ্ৰমণ কৰিলে তো ভাল লাগিবই আৰু সকলোৰে ভাল লাগে। যেনেকা ধৰক পিপি গৈছে মই
হয় ততে কি কি দেখা পালে আপনি।
ই পি জাগাটো মানে এনেই ভাল।
হয়
বেয়া নহয় কিন্তু এইটো জেগাটো আপোনাৰ যিখিনি বস্তু আপুনি কিনি খাব। ধৰ খোৱা বস্তু। তাৰপিছত আপোনাৰ কাপোৰ কানি যিখিনি বস্তু আপুনি ল'ব মানে আমাৰ ইয়াৰ পৰা বহুত কম দামত বস্তু বিলাক পায় আৰু
হয় নেকি?
হয় হয়।
উ অ
বহুত কমত পাব আৰু আৰু। গৰম আছে জাগাখিনি।
হয়।
গৰম হয়, বেছি মানী বিলাক অলপ ভালো আছে আগত মই শুনা পাইছো। অলপ বেয়া আছিলে এতিয়া মোটামুটি আৰু ভালে ব হৈছে আৰু হয় হয়।
এই আপোনাৰ যেনেকে ধৰক আমাৰ ইয়াতে ঘৰ বিলাক বনাই নহয় আপাৰ টিনৰ টিনৰ কি হেৰি দি তাতে আৰু সেনেকাা নহয় চব ইটা দি বনাই আৰু।
অ।
ইটা দি বনাই আহ প্লাষ্টাৰ চালাষ্টৰ এনেকে চব ঘৰতে ন।
দেখিব ভাল লাগে নহয়। হেল্ল। হেল্ল'।